হয়
কি খবৰ
আছো দে চলি আছে আৰু তোৰ ক
আছো দে মই টিউশচন চিউচন গৈছিলো এই ঘৰ আহি পাইছো ভাত খাব লৈছো আৰু এতিয়া
আহত খালিহে বাকী কেনে চলি আছে জীৱন
তই ভাত খালি জানো
এ খালো খালো
জীৱন মানে কি এই গৰম খনত ইমান গৰমখনত যাবই লাগে কাম চাম কৰিব কাৰণে যাবই লাগে গধূলি সময়ত যাম বুলি ভাবো কিন্তু নাই গধূলি সময়ত কিবা নহয় কিবা লেঠা লাগি যায় তাৰপিছতে দিনতে যাবলগীয়া হয় ৰাতি ত সময়তে যাব লগীয়া হয় আজিও এঘাৰটা বজাত টিউচন গৈছো দুটা তিনটাামান বজাত ঘৰ সোমাইছো আহি পেলাই
আচ্ছা
তেনেকে জীৱন গৈ আছে আৰু ক'বাত ফুৰিব চুৰিব যাব লাগিছে কেলে
তাকে যাব লাগছে এদিন মো লগ ক নাই যাব লাগচে
এ শুন না মই তোক কথা এটা সুধিব সোনে মইতোতো তোৰ তইতো তোৰ কি কয় চেম্পিয়নশ্বিপ খেলি আছ কিবা নহয় কিবা টুৰ্নামেন্ট চুৰ্ণামেন্টটো খেলিয়ে আছ এ জিমৰ এয়া ৱট লিফটিংৰ কিবা কিবি এ মানে মই আজি ইমান তিনিবছৰ মই কি কই এক্সাৰচাইজ কৰিলো জিম মাৰিলো মোৰ মানে ৱেট ৱেট গেন হেতু টো মই ভালকে কৰিব পাৰা নাই আৰু অলপ তোমাক মানে উইকনেচটো মানে আছে আৰু উইকনেছ এটা হৈ থাকে আৰু কি কৰিলে ভাল হ'ব নিজে ক কাৰণ তোৰ টু টো ৱেট গেন হৈছে তই টো ভালকে মেইনণ্টেইন কৰিব পাৰা
ৱেইট গেইন নৰ্মেল নেকি প্ৰথম উঠা তই জল হলে নতুন নতুন জিম কৰ নতুন নতুন জিম গলে তই হো এই ক লাগে একো লব নালাগে নিৰ্মালী চা চব্জি খাওঁ লাঞ্চ ডিনাৰ ভালকে খাওঁ ভাল এ মাউণ্টত বেছিকে খাব লাগে তই যিমান খাই আহো তাত তাতকে বেছি পৰিমাণ যদি খাওঁ আৰু টমলি ৱৰ্কআউট কৰ টাইমলী শুব লাগিব
উ উ মোৰ টোপনো অল প্ৰবলেম হয় জাষ্ট মোৰ মানে ছয় -ঘন্টা, চাৰে -ছয় -ঘন্টাই মানে টোপনিটো ভালকে হয় তাতকে বেছি নহয় কি কৰিলে ভাল হ'ব? তেনেকুৱা ইয়াত, -
টোপনি ফালে তই দে, - সেই আৰু তই, বেছি যদি বেছি প্ৰব্লেম নিদয়ক ডক্তৰ দেখাব লাগিব কাৰণ ইনচমিয়া হৈ যাব পাৰে, তাৰমানে টোপনি বেছি ষ্ট্ৰেছ ল'ব পৰা, বে', না, মৰ্ণিং জিম ল', মৰ্ণিং, জিম যা তেতিয়া, -
ন', মৰ্ণিঙে- মৰ্ণঙে যাওঁ কিন্তু, বহুত বেছি মৰ্ণিং নহয় আৰু আঠটা- নটামান বজাত যাওঁ। এঘন্টা- এঘন্টা, পোন্ধৰ- মিনিট মাৰো।
টোপনি কেঁচা টোপনি লৈ বোলো মৰ্ণিং নাযাবি আহ', ইভিনিং যাবি যদি টোপনি পুৰ নহয়।
ইভিনিং গলে যে, গোটেই দিনটো হেৰি হয় ভাগৰ লাগি যায় না।
উপায় নাই মাৰোতে -মাৰোতে অভ্যস হৈ যাম মোৰো ভাগৰ থাকে, মই ৰেগুলাৰ মাৰোৱে- মাৰোৱে।
তই খোৱা লোৱা ডাইট -ডাইটিং কেনেকুৱাকে মিলাও?
খোৱা - লোৱাতো তোৰ হেই খোৱা - লোৱাতো দিনটোত তই কি, আৰু ব্ৰেকফাষ্টত কিবা প্ৰটিন ৰাখিবি। লাঞ্চত প্ৰটিন ৰাখি লওঁ মাছ, - মাংস -কণী যি ৰাখ, ৰাতিপুৱা ব্ৰেকফাষ্টত পনীৰ, খাই দিলি। চাৰা ৰাতি দিনত কি খোৱা টাইমত, প্ৰটিন ৰাখিব লাগে তিনটা -তিনটা সেইতে, - কিন্ত, তিনি হাজত, আৰু মাজে- মাজে স্নেকত, খাঁওব জুচ -চুচ কিবা যদি ঘৰত বনায়। জুচ -ফ্ৰুইটছ কিবাহে, - ড্ৰাই -ফ্ৰুটচ, পানী খাবি পানীটো মেইন। পানীটো ইম্পৰ্টেণ্ট হয়, মচল বিল্ডিং হোৱাত, পানী যিমান পাৰা খা আৰু আছে আছে প্ৰটি, ট্ৰেন কৰে এক্স - এক, -
পানী কিনি,
মাতটো ভাঙি আছে। হেল্ল' হেল্ল'
পানী খাওঁতো কিমান
হেল্ল' অ অ শুনা নগৈছে মাত টো ভাঙি আহিছে
হিচাপত
আহ তই মোৰ হিচাপত দিনত ও পানী খাব লাগিব হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' নি নেটৱৰ্ক অহা নাই হেল্ল' হেল্ল' হেল্ল',